আহ
শুনি আছ'নে?
শুনি আছো। ভাত খালি নাই? ভাত খালি নাই বোলো?
ভাত- পানী খালো। তই খালি নাই?
খালো, খাই যাচ্‌ শুবলৈ লৈছো আও। হেৰি, চাবলৈ গৈছিলো নাইনপত চোপা -চুপি।
কি?
চুপা-চুপি চাব গৈছিলো আকৌ।
বাহ, অকলে অকলে গলি নেকি?
মই, অবিনাশ, পিতু, ললিত
অ, এইটো যে তঁহতে মোক যে আওটা যে দিছিলি। সেইটো তুমি, অডা অৰ্ডাৰ যে দিব যে লাগে। ত, পইচা যে দখুৱাই যে থৈছে?
আ।
পইচাটো কি? মানে অৰ্ডাৰটো দিয়াৰ পিছত পইচা দিব নালাগে নে কি? কিন্তু পইচা যে তু অডাৰ আহে।
মানে তোৰ ধৰি লওক বেগী পেণ্টোত টো তোৰ ধৰি লওক ইপিনেটো এনেইটো চাৰিশ পাঁচশ টকা লাগে হয় নাই?
অৱ
এশ দচ্‌ টকা এটা পাই যাবি মানে সেইটো।
মোৰ মানে এঘাৰশ কি এঘাৰশ কিমানৰ দুটা অৰ্ডাৰ দি থোৱা আছে।
আহ
সেইবিলাক কিমানৰ বাজেট?
তক কুপন চুপন এপ্লাই কৰিছিলি নাই?
মই একো নাজানো এই।
উম।
এই কেনচেল মাৰি থবি এইকেইটা। কু কুপন চোপন আছে, সেইটো পইচাটো ভৰাব লাগিব তাত কাটিব লাগিব। ডাইৰেক্ট অৰ্ডাৰ দিলে নহ'ব নহয়।
অ কাইলৈ আহিবিচোন কাইলৈ কৰি দিবি।
উম।
ক কেলে? হব' মই কাম এটা কৰি আছো। ভাত কিহে খালী?
মাছ আছিলে চোটাই দিলোঁ, তাত চাওমিন খাই আহিলো ঠিকে পেট ভৰি গ'ল মাছ দেখি খাই দিলোঁ আৰু।
উম ৰাৱণহে কেলা।
হা?
ৰাবনহে তই কেলা।
কি কবি আও। তই গে খালি?
মই দালি, মাহতি মাছ খালে মই মাছ নাখাওঁ যে।
স মাছ কেলা, কাঁইট খাব মানে কাঁইট বাচিব লাগে নেকি?
নহয় মাছ নোখোৱা মোৰ ছবছৰ ওপৰ হ'ল দেখোন।
কেনে বেয়া পাও?
মাছ বেয়া চ এগাল কাহিনী
নে ডিঙিত লাগিলে, নে তোৰ দাতত সোমালে, নে তোৰ কাঁইট কাঁইট বাচিব বাচিব লাগে?
নহয় সেইবিলাক। এ উম মাছ এদিন মায়ে বনাইছিলে
আহ।
আধ সিজাকে বনাই থৈ দিছিলে গম নাপাও ন
অ হ হ সেইটো কেছ।
খাই পেলালোঁ, খাই দিলোঁ কেলা, গোটেই দিন দাল বমি চুকুৱকে
কেতিয়াবা মাছ নাখাওঁ নাখাওঁ নাখাওঁ নাখাওঁ নাখাওঁ
অহ। আজি কেলা পেটৰো চাবচ, হম?
কোন?
আজি পেটুৰো চাব গৈছিলে টো, প্লাৱন পেটু এনেকে কেইদান
সেই আজি না যোৱা
গৈচিলে হবলা?
আজি নাই যোৱা, হ'ল বহুত দিন হল।
অ তেতিয়াহ'লে মানে কেলা, পেটুৱাই এনেই কলে মানে।
আজি নাই যোৱা হ'ল দিন, প্লাৱন অৰুণ তাৰপিছত এই গগৈদা এনেকে এনেকে গৈছিলে, নবৰা
ত তাৰহেনো কেলা গাড়ীখনো ভাঙিলে ন?
উম। অৱস্থাই নাই, ট্ৰাক খন অৱস্থাই নাই।
মাৰি দিলে ক'ত?
জানো গমেই নাই পোৱা। হা গেম খেলিব নোৱাৰা হৈ থাকিলো
কেলে?
নেটেই নাইকিয়া হ'ল
হুম!
হা?
যাবি না কি কাইলে?
তোৰ মাতটোৱে অহা নাই ফাটি আহিছে। কি কৈছ?
কাইলৈ খাজ যাবি না কি সুব
অঁ যাব লাগিব।
কাৰ লগত যাবি তই?
ললিতে, ম‌ইয়ে।
নিব
এ নাযাও আও ঠিক নাই। অঁ!
হুম!
কেটাইং কৰিবি নি কেটাইং
ক'ত তাত নে?
হ
সেই নকৰোঁ।
ফাইভ হানড্ৰেড।
তাত মই এইলা পঢ়া ন লাজ লাগে মানে।
সেইটোৱেই কৈছিলে
পোললে মাতিছে এটাই।
উম!
পোললে যাওঁ লুডু খেলোগে।
খেল-খেল-খেল লুডুকে খেল আও।
সদায় খেলো আমি সেইদিনাতো বাৰটামান বাজি যায় গে খেলালে। তই চাৰিদিনমানৰ পিছত খবৰ কৰিবি মোক।
হা!
তোলে এতিয়া পাঁচহাজাৰ মাৰিম ন, পাঁচবাৰত তই চাৰিদিনমানৰ পিছত খবৰ কৰিবি?
আহ
মানে যোনটোৱে মাৰে সেইটোৱে বেছি পায়, যোনটোৱে মানে যোনটোৰ লগত ম‌ই, ধৰি লৱ এতিয়া মই তোলে মাৰিলোঁ ন
উম!
মই বেছি পাম মানে তই গম পাবি।
মই তোলে মাৰিব পাৰিম নাই?
তোলে মাৰিব পৰা অৱচনটো পাঁচটা ৰ্টাক্স কমপ্লিট হব লাগিব, মই তোলে পাঁচবাৰ মাৰিব লাগিব।
আহ‌ ৰ্টাজটো কমপ্লিট হোৱা পিছত কবি?
উম তোলে মাৰিছোহে এবাৰ।
উম
তাকো এইটো মোৰ নাম্বাৰ নহয় দেখিছ নাই? নিৰ্মল শইকীয়া বুলি ওলাই আছে।
উম!
মই মানে মাইকী চিমটো খুৱাই থোৱা আছে, মোৰ মানে মাইকী ভাগৰ চিম এটা উলিয়াইছে বেলেগকে
অই চিম উলিয়াবি নেকি?
মই আছেম উলিয়াই আনিছো গেলা তোৰগেলা ডেৰশ টকাত গেলা গোটেই ফ্ৰি
বুঢ়া চিম
বুঢ়া নহয়
কি
জিঅ জিঅ
ভঢ়া চিম উলিয়াবি নেকি সেইটো ক আনলিমিটেড নে
আমাৰ ভদাচিম চিম কামে নাই মোৰ জিঅও আছে জিঅও আছে দুটা ঘৰতো আছে কেলে আও চিম মোক
বুলো ভদাচিম উলিয়াও যদি ক'ব পাৰিলি তেন্তে
মানে ভদাফোনৰ ভদাফোনৰ সেই কিমান
নেটৱৰ্ক বহুত ধুনীয়া তিনিশ টকা ভালে আনলিমিটেড দিয়ে
আমাৰ ইয়াত নাপায় আকৌ
কেলে নপায় সবে উলিয়াই ল'লে ক কাইলৈ আমি উলিয়াম বুলি ভাবি আছো বিশ্চদাই আনি দিব লৰাটোক
পুললৈ মাতিলে আহিলো কেলা এটা পুলত নাই
উলিয়ালে কবি বোলো
হা
যদি চিম উলিয়াওঁ কবি বোলো
উম ভদাফোনৰ এটা উলিয়াব লাগে বাৰু দেই মানে মই হেৰি কৰা যে মনি ফলত মনি কৰোঁতে নাম্বাৰটো চেন্স কৰিব লাগিব
হো
এই ফৰ্ট মানি ব্লেক মানি কৰাটো বোলো হেৰি কৰিব লাগিব
উম
নাম্বাৰটো দিয়া আছিলে যে চবতে
কিহত হে
তোৰ চেঞ্জ কৰিব লাগিব
কেলা বানৰলৈ যাম যাম বুলি ভাবি থাকোঁতেই যাবও পোৱাই নাই বে
তই যাবি কেতিয়া
মঙ্গলবাৰে যোৱা কথা আছিলে এতিয়া দেতাই যাব নালাগে বুলি কৈছে
কেলে
উম যাব নালাগে বুলি কৈছে সি হেনো বেছি কেইদিন নাথাকে আৰু গুছি আহিব বুলি কয় লাৱন যে লাৱানে যাব দিন বাৰ দিন নথাকে ভাল পাঁচদিনমান থাকিব গুচি আহে
গুৱা গুৱাহাটী গুৱাহাটীৰ কোন জেগা বাওঁ
গুৱাহাটী জানো কিবা জেগাএটা বুলি কৈছিলে পাহৰি থাকিলোঁ
মই গুৱাহাটী তোৰ হেৰিয়ত আছিলো এইটো অ এ গ লগা গড়েশ্বৰ
যাম বল আকৌ
হোম
আকৌ যাওঁ বল
এই এতিয়া যাও গৰেশ্বৰ তাৰপা এইটো ছিক্স মাইল নে কি বুলি কয় সেটো তাত তাত তাত থাকিলো দহ দিন মান ৰোমত থাকিলো পাঁচ দিন মান মানে তোৰ পাই হৈ থাকিলোঁ মই তাৰ পৰা মালিগাঁৱত থাকিলো দেৰমাহ মান থাকিলো
দহ দিন যে গৈছিলি পইচা পালি নাই
মানে তোৰ মালিকে কি হয় মানে গোট গোটেই মাহত পইচা দিয়ে দহ দিনত নিছে যত ত মানে এ বেলেগ বেলেগ নহয় নহয় মালিক একেটাই
অহ
মানে এ মালিকহ তোক নিছে তালে তাত খালী নাই মানে ধৰি লও তাত মানুহ নাই কাৰণে তোক লৈ পেল তাত দিলে আকৌ তাত মানুহটো আহিলে আকৌ তোক নি পেলাই আকৌ তালে নিলে তেনেকে মানে
উম
তিনিমাহ কৰিলো পালোতো মই মই হেৰিকে দিছিলে মইতো একদম এ বাৰ ঘন্টা বাৰ ঘন্টা কমাই আহিছো টো প্ৰমেটো লা তিনিমাহৰ ত্ৰিশ হাজাৰ টকাটো মই লৈ আহিছো
উম।
সোতৰ হেজাৰ কে দিছিলে
উ।
কিন্তু মই ত্ৰিশ হাজাৰ টকা লৈ আছো বাকীবোৰ খাম নে গ'ল অ টাৰ্গেট কৰি ল'ব লাগিব যে ইমানতটো দচ টো দচ থাকিব বাকীটো খাই উৰাই দিম। তই যতিয়া যধে মধে খৰচ ক টো কাম নাই মানে।
একৈশ হাজাৰ খাওঁতে উৰিলে
সেই টোৱে ত অ তেতিয়াত ইমান মই চিখৰ তিখৰ নাখাও মানে তেতিয়া সেইকাৰণে মোৰ ইমান খৰচ নাই হয়
উ এতিয়া খৰচ বেছি হ'ব আমা
উম। এতিয়া কেলা বিয়েৰ আল খা বা শিখৰ বাদ দে পইচা হ'লে দায়েক। ৰজনীগন্ধা চিগনেচাৰে খাওঁ
হো হো
তেতিয়া সেইবোৰ নাছিলে ন খৰচ এতিয়া এতিয়া হ'ব।
এ পাঁচটা ট্ৰিক্সটো কমপ্লিট হোৱাৰ পিছতহে মই ইপ পিয়াটো দিব আহিব।
চাৰিদিন পিছত চাবি খুলি পেলাই।
অ।
তাৰপা দিবি কাবাৰ ইউ পি আই কিমান পালি দেখাব নহয়।
উম কাইলে কথা পাতিব পাৰিম নাই আকৌ।
পাৰিবি কথা নাই ন যি তই এতিয়া মো লগত পাতিলে আও বলেগৰ পাতিব বা বেলেগৰ লগত পাতিব পাও পাচটা লগত পাতিব পাও মোৰ লগত পাচবাৰও পাতিব পাৰ তেনেকুৱা কথা
অহ।
প্ৰথা তই মুঠতে যেতিয়া পাত।
দিনটো অকল পাঁচ বাৰ
হা।
দিনটো অকল পাচ বাৰহে
কি কৈছ?
এদিনৰ পাঁচবাহে
নহয় তই এদিনা ত দশবাৰো পাতিব পাৰ পাঁচজা বুলি কথা নাই পাঁচ হাজাৰ মান ধৰিলে মোৰ লগতে পাঁচ জাহে পাৰিবি মানে তেনেকুৱা তই মোৰ লগত অকল পাঁচ বাহে